হয় দে।
কানজল কিয়ে।
কি কথাতে ব তলল ফোন কৰিলো অলপ।
আহ হয় নেকি?
অ অধ ফালে গৰম কেনে আজি?
আজি মানে ৰ'তটো অলপ কম দিচোন কিন্তু গৰমতটো সিমানেই আছে ত'ত কম হ'লে। ৰনটো কমাই নাই।
আমাৰ ফালেো ৰ'দতটো ইমান নাই যটো মানে পতটো আছে আৰু গৰমতটো আছে বহুত।
এ বতৰতো কেনেকুৱা কৰিলে ভাল লাগে তোৰ যে বৰষুণৰে ৰ'দো নিদে কিন্তু অলপ ঠাণ্ডা ঠাণ্ডা ডাৱৰিয়া হয়। থাকে ন সেইটো বতৰ চবতকে ভাল লাগে মানে। ত মানে পুৰা বতৰে আৰু এইটোৰ শ্বিলঙৰ মনত পেলাই দে সেনেকুৱা বতৰে। শ্বিলং চাইডে গেলি। এতিয়াো সেনেকুৱা বতৰে ন।
কালি এনে শ্বিলং যোৱাৰ বতৰ আছিল কিন্তু যিটো গৰম দিছে আমাৰ ইতে।
অ মানে তে।
ত ত ত গাঁৱত অলপ কমে গাঁৱতত অলপ কম ন।
অহ।
ত গাঁৱতে আছছে নাই ত গুৱাহাটীৰৰে।
মই আহিলো আজি ৰাতিপুৱা আহিছো।
অ কালি বম গৰম দিছে এতে গুৱাহাটীত ত কেইটায়া আহি পি ৰাতিপুৱা।
অহ ৰাতিপুৱা ছয়টাতে উঠিছো বাছত।
অ গাালীলৈ আহ নাই।
নাই নাই থৈছো উ।
ক'ত আছা এতয়া আৰুৰুমত আছা না বাহৰে এতে ঘৰত আছা।
নাই নাই ৰুমতে আহিছো চিধা।
কাম কি কাল পাইজাবি।
কাম কালিপুৰা যাম আৰু।
এতিয়া ক'ত কৰি আছা তই কাম ক'ত কৰি আছ এতিয়া।
মইয়তে খ্ৰীষ্টান বস্তি।
অ অ ঠিকে আছে কিমাহ মমানৰ তো।
মোৰটোো হ'লচোন নাত নহমাই হ'ল।
উম ঠিকে ভালে চলি আছে ন।
চলি আছে আৰু।
এনে উম এনেকে পচো লালি ব। কবিচোন তাতে মোৰ মানে এটা কৰিবা মন নাই আৰ।
নেকি তোৰ আগৰ কামটোত কি হ'ল ভালে আছিলচোন।
এ মোৰ ভাল লগা নাই এইটো কৰি।
অ পোচ মানে অ। এই দুই মাহ মান আগত ওলাইছিল ৰপ কিন্তু তই কৰি আছিলি ন মই হাবা নাই তই যে কৰবি মই ক। বেলেগ এটা চলী সোমাই দিছো।
অহ অহ।
এইবাৰ পচ ওলালে কমজ তোকে আগে।
অ তইচোন কালি কিবা মোক মেছেজ দিছিলি কিবা কথা পাতিম বুলি। টপিকৰ পৰা কিবা।
অ ত কালি মই দিছটো ন। এ মই মানে এনে কিতাপ পঢ়ি থাক ন কেতিয়াবা ৰাতিটো পঢ়ি নাহিলে।
উম।
নে নে তোৰ হেৰি কুইচ চুইচ পঢ়ি থাকৌ। মানে তই। কিছুমান প্ৰশ্ন দেখা পাই কিনে ভাবো তোকে সুধো নেকি।
পচংতে।
এ তোৰ মই শিক্ষাৰ্থীৰ মানে সামগ্ৰী কল্যাণৰ ওপৰত সুধিম বুলি ভাবি আছিলো।
উম উম।
এ তই ষ্টুডেণ্ট ৱেলবিং মানে কি জানানো?
ষ্টুডেণ্ট ৱেলবিং মানে ধৰ শিক্ষাৰ যিটো সামগ্ৰীক সুস্থতা আৰু। ইয়াত ধৰ মানে শিক্ষাৰ্থীৰ শাৰীৰিক স্বাস্থ্য হওক, মানসিক স্বাস্থ্য হওক, যিটো আবেগিক ভাৰসাম্য হওক, তাত সামাজিক সম্পৰ্ক নৈতিক মূল্যবোধ আৰু শিক্ষাৰ প্ৰতি যি আগ্ৰহ আৰু ব্যক্তিগত বিকাশ, এই মানে সকলোবিলাক বস্তু মানে অন্তৰ্ভুক্ত হৈ থাকে আৰু। ষ্টুডেণ্ট ৱেলবিং ত।
আচা নে, এই বিষয়টো ইমান গুৰুত্বপূৰ্ণ কিয়?
বিষয়টো গুৰুত্বপূৰ্ণ, কাৰণ চাবি মানে যিজন মানে শিক্ষাৰ্থী মানসিকভাৱে শান্ত থাকে বা শা - শভ সুস্থ আৰু মানে আত্মবিশ্বাসি হয়, তেওঁ ধৰক মানে অধিক মনোযোগেৰে এই বস্তু এটা শিকিবা পাৰে বা মানে বস্তু এটা সৃষ্টি কৰাৰ মানে চিন্তা কৰে আৰু বা যিকোনো এটা সমস্যা মানে সহজে সমাধান কৰি ল'ব পাৰে আৰু সেইকাৰণে মানে ষ্টুডেন্ট ৱেলবিংটো মানে গুৰুত্বপূৰ্ণ আৰু মানে শিক্ষাৰ্থী জীৱনত।
আচ্ছা মানে শাৰীৰিক স্বাস্থ্যৰ ভূমিকাটো কি?
শাৰীৰিক স্বাস্থ্যৰ ভূমিকা মানে ধৰ নিয়মীয়া ব্যাম হওক, পু- ষ্টিকৰ খাদ্য খাব লাগব আমি আৰু যিটো আমাৰ পৰ্যাপ্ত টোপনি আঠ ন ঘন্টা সেইটোতো লাগব আমাৰ, ত বিশুদ্ধ পানী খাব লাগিব। তাৰে পিছত স্বাস্থ্যকৰ যিবিলাক অভ্যাস আছে সেইবিলাক সেইবিলাকে মানে শিক্ষাৰ্থীয়ে তাক মানে ধৰ শক্তিশালী সক্ৰিয় আৰু মানে মনযোগ কৰি ৰাখে আৰু।
টোতো ইমান গুৰুত্বপূৰ্ণ কিয়?
কাৰণ চবে উদ্বেগ থাকে যদি হতাশ থাকে যদি ভয় বা যদি অত্যাধিক মানসিক শিক্ষাত থাকিলে মানে, শিক্ষাৰ্থীয়ে মানে ভালদৰে মানে মনোযোগ দিব নোৱাৰে আৰু। আৰু ত মানসিক স্বাস্থ্য যদি সুস্থ থাকে আৰু তেতিয়া মানে ধৰ আত্মবিশ্বাস আৰু মানে যিটো ইতিবাচক চিন্তা থাকে, সেই চিন্তাবিলাক মানে বৃদ্ধি পায় আৰু সেইকাৰণে মানসিক স্বাস্থ্যটো গুৰুত্বপূৰ্ণ হয় আৰু।
উম আৰু আৱেগিক সুস্থতা মানে কিনো?
আৱেগিক সুস্থতা মানে ধৰ মানে নিজৰ অনুভূতিটো চিনাক্ত কৰিব লাগে বা সঠিকভাৱে প্ৰকাশ কৰা কৰিব লাগে। ত ধৰ খং হক দুখ বা হতাশাটো মানে নিয়ন্ত্ৰণ কৰা মানে, আৰু ধৰ আনৰ যিটো অনুভূতি থাকে, সেইটো অনুভূতিটোক মানে সন্মান কৰাটো মানে ইমচনেল ৱেলবিং ৱেলবিং আৰু মানে।
আচ্ছা এনে বন্ধুত্ব আৰু সামাজিক সম্পৰ্কটো কিমান গুৰুত্বপূৰ্ণ?
তাৰপিছত চাবি মানে যদি মানে সুস্থ বন্ধুত্ব হয় বা সহযোগিতা থাকে, আৰু যদি দলীয় কাম কৰে আৰু যদি মানে পাৰ পৰস্পৰে মানে পৰস্পৰক সন্মান কৰে, মানে তেতিয়া মানে শিক্ষাৰ্থীৰ মানে একাকৃতৰ পৰা আঁতৰাই ৰাখে আৰু আৰু মানে ধৰ যিটো নিজৰ মানে আত্মবিশ্বাস থাকে, আত্মবিশ্বাসটো মানে বৃদ্ধি কৰে আৰু মানে।
অহ কোনোবা যদি শিক্ষাৰ্থীয়ে পৰীক্ষা দিবা গৈছে, এ মানে শিক্ষাৰ্থীটো কি কি সমস্যাৰ সন্মুখীন হ'ব পাৰে?
অ তেতিয়াটো সমস্যা আছে কিছুমান তাৰে ভিতৰত চবে উদ্বেগ থাকে, কিছুমান তাৰ পিছত নিদ্ৰাহীনতাই হওক, তাত মানে এক্সাম কটালে কি কিছুমান নাৰ্ভাচ ফিল কৰে ন, মানে নিজৰ ওপৰত বিশ্বাস নহয় হৈ য কিছুমানৰ, আত্মবিশ্বাসৰ অভাৱ থাকে। নাৰ্ভাচ ফিল কৰাই হওক বা অ মানে সেই ভাবি থাকে পাৰিম নে নোৱাৰিম। যি ভয় থাকে আৰু মানে অলপ প্ৰ থাকে আৰু মথাত ধৰৰ মানে অলপ মানসিক চাপ থাকে কিন্তু যদি আমি সঠিক সময় ব্যৱস্থাপনা আৰু যদি পৰ্যটক বিশ্ৰাম কৰো মানে তেতিয়া মানে এই এই এই দুটা বস্তু যদি আমি ভালকে কৰো আৰু তেতিয়া মানে এই সমস্যা বিলাক মানে হ্ৰাস কৰিব আৰু মানে
উম এনে মোবাইল আৰু সামাজিক মাধ্যমৰ প্ৰভাৱটো কেনেকুৱা?
মোবাইল আৰু সামাজিক মাধ্যম ধৰ মানে যদি
সীমিত ব্যৱহাৰ কৰে আৰু সীমিত ব্যৱহাৰৰ মানে শিক্ষাত মানে সহায় কৰে আৰু যদি অতিমাত্ৰা ব্যৱহাৰ কোনে বা যদি ব্যৱহাৰ কৰি থকাৰ ফলত মানে অতিমাত্ৰা ব্যৱহাৰ কি আৰু মনযুগতো সেই বস্তুত বাঢ়ি যাব ন যদি মনোযোগটো কমাই দেখো ৰে মতে তেতিয়া মানে টোপনিটো নষ্ট নকৰব আমাৰ আৰু যদি বেছি সময় আমি সেইটো ইউজ কৰি থাকো আমাৰ টোপনি নষ্ট কৰিব বা যিটো আমাৰ তুলনাৰ মানসিকতা থাকে সেইটো বৃদ্ধি কৰে আৰু মানে মানসিক চাবান কৰে
আতছা আচ্ছা আৰু চাইবাৰ বুলিংটো কি বস্তু
চাইবাৰ বুলিংমানে
ইণ্টাৰনেট বা সামাজিক মাধ্যমত মানে অপমান কৰা বা মানে ধমকি দিয়া বা মিছা তথ্য প্ৰচাৰ কৰা সেইটোকে মানে চাইবাৰ বুলিং বুলি কোৱা হয় আৰু ইয়াৰ ফলত মানে ধৰ মানসিক স্বাস্থ্য মানে গভীৰ প্ৰভাৱ
উম উম উম আৰু ইয়াত বস্তুত শিক্ষকসকলে কেনেকে সহায় কৰিব পাৰে
শিক্ষকসকলে এটা মানে বন্ধুত্বপূৰ্ণ মানে শিক্ষাৰ পৰিৱেশ এটা সৃষ্টি কৰিব লাগিব আৰু শিক্ষাথীক মানে সমস্যা টো মানে মনোযোগেৰে শুনবা লাগিব বা শিক্ষয়িত্ৰীৰ সকলক উৎসাহ দিবা লাগিব আৰু তাৰ যিটো বৈষম্য আছে সেই বৈষম্য টো কৰিব নালাগে আৰু মানে তাৰ ইতিবাচক মতামত দিব লাগে বৰ
আচ্ছা শিক্ষকসকলক গম পালোঁ অভিভাৱকৰ ভূমিকাটো কি
অভিভাৱকৰ ভূমিকা কি মানে মানে অভিভাৱকে মানে সন্তানটোৰ সৈতে মানে নিয়মীয়াকৈ কথা বতৰা পাতা তাৰ ধৰ মানে কেৱল নম্বৰৰ ওপৰত গুৰুত্ব গুৰুত্ব দিব নালাগিব আৰু মানে জ্ঞানৰ ওপৰত গুৰুত্ব দিব লাগিব তাৰে পিছত ধৰক যিটো মানসিক সম্পৰ্ক মানসিক সমৰ্থন দিব লাগিব তাৰপিছত স্বাস্থ্যকৰ জীৱন ধৰাটো গঢ়ি তুলিব লাগিব আৰু মানে সন্তানৰ যিটো আগ্ৰহ আছে সেই আগ্ৰটোক মানে সন্মান কৰিব জান মানুহ বোৰ
এনে তোৰ বিদ্যালয়খন কেনেকুৱা হব লাগে??
বিদ্যালয়খনত কে নিৰাপদ হব লাগে চেফ থাকব লাগে বা বৈষম্যহীন হ'ব লাগে তাছত অন্তৰ্ভুক্তিমূলক হব লাগে পৰিষ্কাৰ হৈ থাকিবা লাগে বা স্বাস্থ্যকৰ হব লাগে আৰু মানে শিক্ষাৰ্থীৰ বান্ধৱ পৰিৱেশ হ'ব লাগে আৰু মানে
উম উম আৰু জীৱন দক্ষতাৰ ভূমিকা কি?
আহ সেইটো বস্তুৱে সেইটো মানে ধৰ সমস্যা সমাধানৰ কাৰণে হওক বা সিদ্ধান্ত গ্ৰহণৰ কাৰণে হওক যোগাযোগ হক সময় ব্যৱস্থাপনাই হওক। আত্মনিয়ন্ত্ৰণ হওক আৰু মানে নেতৃত্বৰ যিটো গুণ আছে সেই গুণটোৱে মানে শিক্ষাৰ্থীক মানে। জীৱনত ধৰ যিবিলাক পৰিস্থিতি আহিছে পৰিস্থিতিৰ সৈতে মানে সন্মুখীন। হোৱা বা মোকাবিলা কৰিবলৈ মানে সক্ষম কৰে আৰু মানে।
উ উম। ধৰ কৰ'বাত ক'বাত তোৰ খেল চেল পাতে বা সাংস্কৃতিক কিবা কাম। কাৰ্য পাতে সি মানে। এইবোৰ বস্তু কৰাৰ লাভ টো কি?
লাভ মানে কি হেতি তাৰমানে ধৰ শাৰীৰিক যিটো মানে সুস্থতা আছে সেইটো ভালে থাকে বা ত দলীয় কাৰ্যবিলাক কাৰ্য। বিলাগ কাৰ্যকিলাপ পৰ মানে যিটো কাৰ্যকলাপ কৰিলে মানে ধ মনোভাৱটো ভাল থাকে মানে। দিয়াৰ মানে সুযোগ এটা পায় বা যিটো সৃজনশীলতা সেইটো বাঢ়ে তাত আত্মবিশ্বাস। আৰু মানসিক আনন্দতটো বৃদ্ধি পায় আৰু মানে।
আচ্ছা আচ্ছা এনে পুষ্টি আৰু টোপনিৰ গুৰুত্বটো কিমান?
চাহ এই দুয়তাত দুয়ত সমানে গুৰুত্বপূৰ্ণ কাৰণ ধৰ পুষ্টিকৰ খাদ্য মানে মগজুৰ এ তাৰ মানে। বিকাশ কৰাত সহায় কৰে আৰু আৰু যিটো পৰ্যাপ্ত টোপনি আঠ ন ঘন্টা সেইটো। পৰ্যাপ্ত টোপনিৰ স্মৃতিশক্তি হওক মনোযোগ হওক আৰু মানে শিকাৰ যিটো ক্ষমতা থাকে এ সমাধানটো মানে বৃদ্ধি কৰে আৰু।
আচ্ছা আচ্ছা এ আই কেনেকে হয় কৰে ইয়াতে?
এয়াই কেনেকে হব এয়াই ব্যক্তিগত শিক্ষা হওক বা লাৰ্ণিং এপটো চিনাক্ত কৰে, তাত সময় ব্যৱস্থাপনা কৰি দে। তাত শিক্ষাৰ্থীৰ যিটো অগ্ৰগতি আছে সেইটো বিশ্লেষণ কৰে তাত মানসিক স্বাস্থ্যৰ বাবে সহায় কৰে। আৰু ডিজিটেল সম্প পদ হৈছে সবিলাক আগবঢ়াব পাৰে, এ আই কিন্তু এ আই কেইটা মানে শিক্ষক নহয় আৰু বা এ আই মানে ধৰ পৰিয়াল বা বন্ধু বান্ধৱীৰ মান মানৱ যিটো সমৰ্থন তাৰে মানে বিকল্প। নহয় আৰু
উম এনে চৰকাৰৰ ভূমিকাটো কি? কি কৰিব লাগে চৰকাৰে?
চৰকাৰে কি কৰে বিদ্যালয়ত ধৰ কাৰ কউঞ্চিলিং ব্যৱস্থাই হওক ত স্বাস্থ্য পৰীক্ষাই হওক তাৰপিছত প্ৰিন্টাৰ সুবিধা আছে সেইটো কৰি দিব লাগে, তাৰপিছত মানসিক স্বাস্থ্যটো সচেত। সচেতনতা কৰিব লাগে, তাত শিক্ষকক প্ৰশিক্ষণ দি থাকব লাগে আৰু যিটো নিৰাপদ শিক্ষা আছে। স নিৰাপতক্ষিকাৰ পৰিৱেশটো নিশ্চিত কৰিব লাগে আৰু।
উম এনে আমাৰ অসমত কি কি উন্নতি আনিব পাৰে?
অসমত ধৰ যিটো বিদ্যলয়ৰ ভিত্তিত পৰামৰ্শদাতা আছে তাত সেই স্বাস্থ্য শিক্ষাই। খেলপথাৰ হওক মানসিক স্বাস্থ্য কাৰ্যসূচী হওক তাৰপিছত ডিজিটেল সাক্ষৰতা হওক বানপানী আৰু যিটো মানে দুৰ্যোগৰ সময় থাকে সেই সময়ৰ চোৱা সময়ত মানে। শিক্ষাৰ্থী মানে সহায় ব্যৱস্থা কৰিব লাগে, আৰু যিবিলাক অন্তৰ্ভুক্তিমূলক শিক্ষা আছে এই শিক্ষাব বিলাক মানে। অধিক শক্তিশালী কৰি তুলিব লাগে।
উম এই যিতো ষ্টুডেল ৱেল বিং এই ষ্টুডেল ৱেলবিঙৰ মানে ভৱিষ্যতটো কেনেকুৱা?
অহ সেইটোৰ ভৱিষ্যত মানে ধাৰ। অৱশ্যত মানে শিক্ষা ব্যয়ৱস্থাত মানে একাডেমিক পাৰফমেঞ্চৰ লগতে যিটো মানসিক স্বাস্থ্য আছে তাত। ইমচনেল ইন্টেলিজেনচ হওক তাৰপিছত চিয়েল স্কীল তাৰপিছত। ডিজিটেল ৱেলবিং আৰু যোনটো হলিষ্টিক দেভেলপ। মানে আছে সেইবিলাকৰ ক্ষেত্ৰত মানে অধিক গুৰুত্ব দিব লাগে আৰু।
আচ্ছা মানে ষ্টুডেণ্ট ৱেল বিং মানে। এটা অকল ভাল ফলাফল নহয় আৰু ই এজন শিক্ষাৰ্থীৰ সম্পূৰ্ণ বিকাশ আৰু ন?